অ' কোৱা।
অ' ভালে আছেনে?
ভালে, তোমাৰ?
আছোঁ দিয়ক। এ ভাল মানে, গা ভাল নহয়। জ্বৰ হৈছিলে। ঘৰৰ চবৰে জ্বৰ হৈছিলে। তাৰ পিছত এ তিয়া বাৰু জ্বৰটো নাই, কাহটো আছে খালি। মাত-চাত ভাঙি আছে মানে।
টো চবৰে আহিছে।
অ', এটা হ'লে মানে চবৰে হয়।
উম, এতিয়া আমাৰ ইয়াতো মোৰ জাজনীৰ অ'- হাজবেণ্ডৰ হ'ল, তাৰপিছত আকৌ ছোৱালী টো হ'ল।
তাৰপিছত নেকৰ হ'ল। এই বতৰৰ কাৰণে হৈছে, জানানে?
অ' বতৰ মানে- আৰু ডাক্তৰক দেখাইছোঁ। আপোনাৰ অ' কিন্তু ডক্টৰে কৈছে পোন্ধৰ দিন থাকিবই মানে বোলে।
অ' - অ'।
এই মোৰ দেউতাৰ হ'ল প্ৰথমতে। তাৰপিছত মাৰ। ছোৱালীক মানে আগতীয়া কে ঔষধ-চৌষধ খুৱাইছোঁ যদিও, যোৱা পৰহিৰ পৰা তাইৰো হৈ গ'ল।
অ'।
ইমান মানে দুৰ্বল কৰি দিয়ে নহয়।
এন
আকৌ এটা- আকৌ হেৰি খোৱা-বোৱাটো কৰি থাকিব লাগে। নহ'লে জ্বৰটোৱে যে বহুত
খোৱা মানে, কি খাব? খাবলে মনেই নাযায়। একে তিতা গোটে।
ৰুটি-চুটি খাব লাগে, জালুক-চালুক দি পেলাই।
এই দুদিনমান মানে কি, মায়ে বনায়, কিন্তু চবৰে গা বেয়া যে তে কাক কি ক'ব নো? যোনজনীয়ে মানে ভাল পাওঁ উঠি গৈ পেলাই কিবা এটা বনাওঁ। আকৌ অ'- শুই থাকোঁ। অ' তেনেকাহে হৈছে আমাৰ।
উম।
এতিয়া কি ভাত-চাত খালে নে?
খালো। আমাৰ ভাত দেৰিয়ে হয়, তাৰমানে আমাৰ মানুহজনো মানে এই গহপুৰ গৈছিলে, এই অলপ আগতে আহি পাইছেহি। তাৰপিছত মানুহজনে ভাত-পানী দিলোঁ, খাই শুলে। তাৰপিছত আকৌ লৰাটো সে শুইছেগৈ মই মানে একে চব মানে পাকঘৰ চিজিল কৰি
অ
মানে একে মুচি কাচি চব লৈ পেলাইহে মই শুংগৈ আৰু
অ দেৰি হৈ যায় ৰাতিপুৱা চাগে সোনকালে উঠা হয়
ৰাতিপুৱা সোনকালে উঠিব লাগে মানে অকমান মানে মই মানে কি হয় অক ৰাতিপুৱা যদি সোনকালে সাৰ পাই যাওঁ পিছত মানে টোপনি নাহে আৰু মানে উঠি আহো আৰু
অ
মানে টোপনিটো ভগা পিছত মানে শুবলৈ মন নাযায় আৰু
হয় হয় হয় তেনেকুৱা হয় বাৰু
তাৰ পিছত আকৌ গৈ ৰাস্তাতে এখন খোজ কাঢ়িম খোজকাঢ়ি আহি আহি আক ঘৰৰ কাম সুপা কৰোঁ আৰু কৰি পেলাই গা পা ধুই আকৌ চাহৰ হে পাকঘৰত সোমাই যাওঁ আৰু সোমাইহে দহ টালৈকে পাকঘৰত সোমাইয়ে থাকো আৰু সোমাই তাৰ পিছত
অ অ অ
ৰেছ লৌ আকৌ দুপৰীয়া ভাতৰ বনাবৰ হৈয়ে যায়
অ অ মই মানে নহয় আমাৰ মাৰো একে
উম
এইটোৱে সেইটোৱে আমাৰ মা মানে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একে সময়ে নাপায় আমি চব ওলাই যাওঁ কিন্তু মানে আমি তাকে আহি পেলাই গালিহে পাৰো কি কৰি থাকানো দিনটো কিন্তু এই বন্ধ কেইদিন থাকি পেলাই গম পাওঁ আৰু কি তহঁতি কোৱা নহয় কি কৰি থাকো এয়া কৰি থাকো আৰু কি কৰিব কিন্তু গৰম দিন কি
কৰি থকা মানুহে যে বহি থাকিবলে টান পায় জানানে
টান পায় হয়-হয়। সেইকাৰণে মানুহ বিলাকৰ যে আজিকালি যিমান মানে ফেচিলিটি হৈছে ধৰক। যেনেকে ৱাচিং মেচিন আগৰ দিনত ভাল হে মানুহৰ এক্সাৰচাইজো হৈছিলে। নহয় নে আজিকালি মানুহ নোৱাৰে
এতিয়া এই আজিকালি নোৱাৰে আজিকালি মানুহে অকণমান খোজ কাঢ়িলেই ভাগৰ লাগে
ভাগৰ লাগে হয়
এতিয়া তো হেৰি তোমাৰ ল'ৰা ছোৱালী
ছোৱালী এজনী বাৰু মোৰ তাই অ ক্লাছ এইট পালে গৈ অ তেওঁ চেলচত কৰে
অ অ
এই বিতাদে বুলি এটা হেৰি আছে তাতেই হে কৰি মই এনেই টিচিঙত কৰো।
অ অ
তাৰপিছতে আৰু গ খানা মানে আহ এই মই মানে কি হয় মোৰ ঠাইৰড আছে যে, মই সন্ধিয়াই খাওঁ সাতটা বজাৰ পিছত আৰু একো নাখাওঁ। তাৰপিছত দিনত আকৌ ব্ৰত ৰাখিবলে মানে কি হয় দিনত নাখালে ন বেছি ভোক লাগে। ইটো সিটো দেখিলে খাওঁ-খাওঁ-খাওঁ-খাওঁ লাগে সেইকাৰণে মই ৰাতি কৰো। ৰাতি অ', ৰাতি সেই সন্ধিয়া চ সাতটা বজাৰ পিছত নাখাওঁ পিছৰ দিনাখন বাৰটালে কে খোৱা নহয় তাৰ পিছতহে খোৱা হয়।
অ', এইটো মানে থাইৰইডটো থাকিলে অকণ মানে বাচি খাবতো বাচি খোৱাটো ভাল।
বাচি খোৱাটো ভাল কিন্তু কিমান বাচিব মচুৰ দালি বেয়া ৰঙালাও বেয়া এইকেইটা দেখোন অহ, মাৰাত্মক। এতিয়া, মচুৰ দালিটো নাখালে, নহয়। মগু দালিনো, কিমান খাই থাকিব।
অ'! সেইটো আৰু মগুৰ দালিটো, কি জানেনে! বেমাৰীয়ে খোৱা নিচিনা লাগে। মই, যে খাবই নোৱাৰোঁ। মই কিবা এটা, গোন্ধ পাওঁ। মানে, একে।
হয়, হয়।
একে মানে, মই বেমাৰীয়ে খোৱা নিচিনা লাগে। নিজকে, বেমাৰী-বেমাৰী লাগি যায়।
অ'! কিন্তু, আৰু আজিকালি, যে চবজি, আপুনি যি খাব, সেইটোৱে বেয়া। বিন বেয়া, সাৰ দিয়া আৰু বে আমাৰ, মানুহৰ এনেকুৱা, চুগাৰ, থাইৰইড, প্ৰেচাৰ।
উম, উম-উম, উম!
মানে, চবৰ ঘৰতে আৰু খাদ্য আপুনি, মাছ- মাংস কি খাব? মা মাছো, সদায় খাব মন নাযায়। মাংস বুলিলে, আপোনাৰ এই ছাগলী মাংস, প্ৰেচাৰৰ কাৰণে, বেয়াই।
অ'! অ'! মোৰতো হাজবেণ্ডৰ প্ৰেচাৰ, হাই- প্ৰেচাৰ। আছে। ছাগলীটো মানে, আনিলেও আমাক খাহী ছাগলী, নোখোৱা নহয়, পাঠাটোহে খাওঁ। তাকো, কেতিয়াবা অকস্মাতে, খাওঁ। ব্ৰইলাৰটোতো, মানে দুদিন মান, দুদিন তেনেকুৱা, এসপ্তাহ সময়, এদিন খাওঁ। মোৰ ল'ৰাই মানে, ব্ৰইলাৰটো খাবলৈ ইমান ভাল নাপাই, ছাগলিটো যদি, অকণ খায়। ব্ৰইলাৰতটো মানে, খাব মন নকৰে, সি। একেবাৰে, খাব আৰু মাছটো, ডাঙৰ মাছ নাখায়, সৰু মাছটোৱে খায়। উম! সৰু মাছটো খায়। আৰু সি, মেইনলি, সি শাক পাচলটো খুউব খাব, ভাল পাইছে মানে। মোক ক'লে, বাজাৰ গ'লে মানে, মোক ক'ব, মা শাক-পাচলি আনিবা দেই, তুমি? এনে বুলি কয়। শাক-পাচলি মানে, শাক-পাচলি বুলি ক'লে, সি একো নাই। তাক, দালি-ভাজি, দালিয়ে নালাগে, তাক। কিন্তু, শাক-ভাজি, তাক লাগিবই। আজি, তাকে দালিত, এই নেমু দি কৈছে, নেমু দি পেলাই, দালি- দালি বনাবলৈ ক'লে। তাৰপিছত কৈছে, কঁঠাল গুটি কেইটামান দি দিবা? মোক ক'লে। তাৰপিছত, মই কৈছো, অ'! দি দিম, এনে বুলি ক'লো। তাৰপিছত, এই কঠাল গুটি, নেমুটেঙা দালিত চেপি দিলোঁ।
অ'!
কৈছে, আজি ভাত কেইটা খাই, ইমান ভাল লাগিছে! নেমু টেঙাত। তৰকাৰি বনাই দিলোঁ, যে। বিলাহী কৈছে, সদায় মানে, বিলাহী কিমান
অ'! অ' অ'! হয়তো! আমাৰো মানে, কিবা মাংসটো, খোৱা নহয়। এই পাপাই, আমাৰ মানে, মোৰ দেউতাই মালা লোৱা যে। আমাৰ মাংস নচলে। কিন্তু, এই ছোৱালী আছে যে। তাই মানে, খাবলৈ কেতিয়াবা, কিনি আনোঁ। আকৌ, পেহীহঁতে বনাই দিয়ে, তেনেকেহে খোৱা হয়। ঘৰত মাংসটো, ইমান নচলে।
উম! এ, মাংসটো কম খোৱাই, ভাল অ'! গৰমতটো, যি পৰিছে, মাংসটো খাবও মন নাযায়।
সেইটোৱে, গৰম দিনকেইটাৰ মানে, আপুনি, একো নাই, খাবলৈ মন যায়। নাই, ভালকে আপুনি, শাক -পাচলি পাব। ঠাণ্ডা দিনতে ভাল।
এতিয়া এতিয়া, মা ক'ৰবাত ফুৰিবলৈ যাওঁ, বুলি ভাবিলেও মানে, গৰমটো কাৰণেই, যাবলৈ মন নাযায়। কাপোৰ কাপোৰযোৰ, পিন্ধি যোৱা তোৱেই অশান্তি।
অ'! আৰু আপুনি ফুৰিব কি যাব? আহি পেলাই আকৌ, বেমাৰতহে পৰিব গৰমত।
অ'! সিদিনা খনে, মই তাকে, গুৱাহাটী গলোঁ। গৈ পেলাই, দিনটো মই ইমান, অশান্তি পাইছোঁ! তোমাক কৈছোঁ।
অঁহ,
কিয় আহিছিলি, কিযে আহিছিলি লাগিছে?
অ ফেমিলিত গৈছিলে, ফেমিলি লৈ গৈছিলে।
না মই মানে মোৰ ভাইটিটো, এই অকণ অসুসী আছিলে। তাকে সেই মানে ডক্তৰৰ ওচৰৰত লৈ গৈছিলো, লৈ‌ গৈহে দেখুৱাবলৈ নিলো, নাই সন্ধিয়া সাতটা-আটতা মানত পাইছোহি আৰু। একেবাৰে মানে মোৰ এনেকুৱা অশান্তি লাগিছে, গ গুৱাহাটীতো গৰমটো আৰু বেছি।
অঁ অঁ।
উম আৰু মানে কি হস্পিতেলত তুমি বহি থাকিবলৈ উ ওম, আৰু মানে কি? হস্পিটেলত তুমি বহি থাকিবলৈও অশান্তি লাগে, পেচেণ্ট বিলাক চাই চাই অশান্ত অ নিজকে বেমাৰী, ম‌ই‌ কে আহি মানে ঘৰত আহি, বাহিয়ে বাহিয়ে মোক গা ধুইছোহি। মোৰ ইমান অশান্তি লাগি যায় মানুহজনক কৈছো, মই কৈচো মই গা ধুই পেলাইহে মই একে ভালকৈ বো চাহ একাপ খাম আৰু। মানুহজনে কৈছে, গৰমতনো কিয় যাব লাগিছে? আকৌ নগলেও নহয়। এতিয়া মানে, ঘৰখনত ডাঙৰটো ময়ে ন? এতিয়া মাহত তে মানে চব কথা মোকেই কয় আৰু দেউতাও নাই, দেউতা ঢুকালে মোৰ। মা, মাও আকৌ মানে হাই প্ৰেচাৰ আছে। এতিয়া মাকো পঠিয়াই দিব নোৱাৰি, গুৱাহাট টিত বহুত গৰম হয়নে? তাৰ পিছত মায়ে মোক লে ডাঙৰ বুলি মোকে কলে, মায়ে কলে মোক কলে, তুমিয়ে যাবা এনে বুলি কলে। নহলে হেৰি নহয়, ঘৰত উজোৱা মানোতো নায়েই। তাৰপিছত মই ক'লো, আপুনি যাব নালাগে আৰু বোলো মইয়ে যাঙ। তাৰপিছত মই গলো ভন্টি গ'ল। আকৌ ভাই বোৱাইজনী গ'ল গাড়ী এখ লৈ পেলাই যেনিবা চেকআপো এই তাৰমানে অকণ গেষ্ট্ৰিকাৰ আলচাৰ পালে মানে, ড ক্টৰে, অকমান তাৰ পিছত এতিয়া যেনিবা ট্ৰিটমেন্ট কৰি আছে আৰু। ট্ৰিটমেণ্ট কৰিছে, টেবলেট দিছে অঁ, এতিয়া অকণ ভাল পাইছে বাছি খাবলৈ দিছ এতিয়া মানে মাংস চাংস বন্ধ, এই মানে এতিয়া মাছতটো খালেও, মানে একে সৰু মাছটো খাবলৈ দিছে। তাৰমানে ঠাণ্ডা বস্তু খাবলৈ দিছা, গৰম বস্তু মানে অইলি বন্ধ।
হয় হয় হয়। এই এনেও যে গৰমত মানুহে বাচি খুৱাই‌ ভাল।
উম, আৰু এতিয়া তুমি গম পাইছা নে এতিয়া যে শাক পাচলি যে, আগদিনা আনিবাচোন, পিছদিনাখন গিলিব ভস্ম দি থাকে, একেবাৰে।
সঁচা দেই। একোটে আপুনি আমে খাব, নে তৰমুজেএ খাব, চব বেজি দিয়া।
অ চব বেজি দিয়ে। উম উম।
ছোৱালী ইমান উৎপাত কৰে তৰমুজ খাবলে। মই ভয়তে আনিয়ে দিয়া নাই জানে?
তুমি পাৰা বস্তুটো খ মানুহৰ ঘৰত যে হয় গোবৰৰ সাৰ, যে দিয়ে, সেইটো আনি খালে একো নাই। কিন্তু তুমি এতিয়া বজাৰৰ পৰা নিবা, বজাৰততো সাৰতো পুৰা মাৰে বজাৰৰ বস্তুবোৰ। সেইয়াতো তুমি খোৱলে পোৱালি অসুখীহে হ'ব আৰু।
অসুখীয়াই হব। তাকে স সিদিনাখন মায়ে কৈছে, কৈছে ঘৰত বোলে পুকে খোৱা আম তুকে খোৱা ভাল কাটি, কাটি আহ, হা বজা পা কিনি আনাতকে, বোলে আৰু গেলি যায় বস্তু বস্তুবিলাক বেয়াও লাগে, পইচা দিয়া ডাখন।
অঁ, মই ত সিদিনাখন বিশচাস কৰিবা, মই সিদিনাখন বজাৰ শাক দুডাল মান আনিলো। এই লৰাই খাই ভাল পাই যে। আনিলো বোলো পিছদিনাখন ৰাতি আৰু মানে শাক-চাক নাখাও যে মানে, তাৰপিছত হেৰি মোৰ ৰাতি শাক খাবলৈ ভয় লাগে মানে কিবা একে জোক চোক লাগি থাকে বুলি মোৰ বৰ ভয় লাগে। গে মই সেইকাৰণে ৰাতি শাক নাখাওৱেই। অ। তাৰপিছত ৰাতিপুৱা বনাবলৈ বোলো বনাম আৰু দুপৰীয়া তাৰপিছত দেখ দেখিছো নহ তোমাক কৈছো ইমান বেয়া লাগিছে ভস্ম দি আছে।
অ।
আৰু গোন্ধ কেনেকুৱা তোমাক কৈছো।
অ, অ।
তাৰপিছত মানুহজনক কৈছো মই কৈছো অ আই বোলো এইকে এইটো শাককেইডাল চাওকচোন। আম তাৰপিছত মানুহজনীয়ে কৈছে এতিয়া শাক আনিবই নালাগে। এতিয়া শাক বোলে মই ঘৰৰ শাকটোৰ নিচিনা ক'তো নহয়। এতিয়া শাক এতিয়া শাক ওলাই নেকি? সেইখিনি সাৰ দিয়া বচ টো বোলে। হা ৰাতিটোৰ ভিতৰতে সাৰ দিব সিহঁতে পিছদিনাখন বজাৰলে আ
অ ধনিয়াও পাই জানেনে এনে ঠাণ্ডা দিনতহে ধনিয়া ওলায়। এতিয়াতো বজাৰত ধনীয়া সোপা ক'ৰ পৰা আনে মই তাকে ভাবো।
কৈবা মূলা শাক ওলাইছে, লাই শাক ওলাই, সুতৰীয়া ও ওলাই ঢেকীয়া ওলাই, এই এতিয়াতো মূলা শাক খোৱা দিন নেকি বাৰু কোৱাচোন।
ক'ৰ পৰা কেনেকে যে অ সেইকাৰণে মানুহ বিলাকৰ বেমাৰ, পুৰা
মানুহবিলাকৰ বহুত মানৰ ফেটি লিভাৰ হৈছে, কিছুমানৰ গেছ টিক কিছুমানৰ ক'ত কিমান বেমাৰ হৈছে মানুহবিলাকৰ। এইবিলাক বস্তু খায়েই। হ'য় নে নহয়?
সেইটোৱে, সেইটোৱে।
ঘৰৰ বস্তুটোৰ নিচিনা, ঘৰৰ বস্তুটোৰ নিচিনা তেজাল বস্তু নাই আৰু হ'য়নে নহয়?
হ'য়টোৱে, হ'য়টোৱে আৰু আজি-কালি পাব হলেও তাত নহয়। আপুনি ঘৰৰ কথা এটা কৈছো নিজে কষ্ট কৰিবলে মানুহবিলাকে দিগদাৰ পায়।
উম, উম সেইটো হয়, উম সেইটো হয় বাৰু। তাৰমানে ঘৰৰ পৰা খেত আমাৰ এতিয়া আমাৰ হাজবেণ্ড বিলাকে এইবিলাক খেতি-চেতি কৰি নেপায় ন। আগতে আছিলে বাৰু। আগতে